কি কৰি আছ?
আজৰি হৈ আহিছো।
ভাত পানী খালি আৰু?
অ ভাত খালো তই খালি?
মই ভাত খালো বাচন ধুই আছিলো। তাৰপা বাচন ধুই থাকোঁতে ফোন আহিছিলে যে উঠাব নোৱাৰিলোঁ আৰু এতিয়া বোলো তাকে কম প লওঁ বোল কিয় কৈছিলি ফোন
অ নাই এনেই কিনো কৰি আছ বোলো।
অ খালো খালো এ আজি হেৰি মাছ আনিছিলে বনালো যে ভাজি কৰি বনাওতে অকমান দেৰি আছে খা
অ অ মাছ কি মাছ আহিছে?
ৰৌ মাছ আনিছিলে অমিতা তৰকাৰী লগত বনালো অমিতা সাৰ দিয়া যে
অ আমি এতিয়া সাৰ দি বনালো খাৰটো খাব লাগে বুজিছা সাৰটো আমি খাবই নো আমি খাব নাজানো।
অ আমি নাজানো আচলতে খাই থাকি থাকিব লাগে মাজে মাজে। কিছুমান মানুহে তৰ তৰ তৰৰ শাৰীৰিক তৰকাৰী বনাই খাই শাক শাকো খাৰ দি বনাব তাৰ পৰা আকৌ তিতা তৰকাৰী ত যে সাৰ দি বনাই খাই পাইছ?
নাই। টিতা তৰকাৰীটো বনাই পোৱা নাই।
অ তিতা তৰকাৰিটো একেবাৰে তিতা খিনি দি খাৰ অলপ দি দিব লাগে পানী ঢালি দিব লাগে
শুকুতা পাতটো যে
অ এ এই শুকুতা তিতাও পায় আৰু এটা ফুলো
তিতা ফুলটো অ তিতা ফুলটো খাই আৰু অ মই কিন্তু খাই পোৱা নাই আছে কিন্তু খাই পোৱা নাই আমাৰ নাখায় ল'ৰা ছোৱালীকেইটা নাখায় আ আ মইনো কি খাম আৰু
সেইটোৱটো নামাও তেনেকুৱা ল'ৰা ছোৱালীয়ে নাখায় আৰু অকলে হ'লেও কেতিয়াবা মন গলে বনাই খাও মোৰ আগতে ময়ো ভাল নাপাইছিলো কিন্তু এতিয়া আমাৰ ইহঁত ঘৰত যে সেইবিলাক ধুনীয়াকে জুতি লগাই বনাই বনাই খাই যে এ তিততৰকে ইয়াত ত খে কিছুহি আহি
উ মই আকৌ খা খাবলৈ পোৱাই নাই মানে বনাব নাজানো যে সকাৰণে খাইও পোৱা নাই আগতে খাইছিলো মা বনাই দিছিল দেখাইছিলো এয়া ইয়াত নাই ক প মই বনাবই নাজানো ভালকে
এ বনাবলৈ এইটো জানিব নালাগে মানে খালি তিতাখিনি বইল কৰি থাকিব লাগে পানী এসোপামান দি তাতে নহৰু আ আদা জালুক জিৰা জলকীয়া সৰহকৈ দি দিব লাগে পিচি পেলাই উতলাই থাকে দিব লাগে সাৰ অলপ সৰহকে দিব লাগে তপা পানীখিনি দিয়ে যে পাতলা হৈ যায় সেইকাৰণে অকণ পিঠাগুড়ি কেইটামান ছটিয়াই দিব লাগে আৰু বা নো অ তেনেক ইমান জ্জট নাই মানে সেইটো আৰু তিতা তৰকাৰীটো বনোৱা
অ খালি সেই আৰু সেই খালি তিতাই দিয়ে মাছ চাছ দিব পাৰে তাত
অ তাত মাছো দিব পাৰা আৰু এনেও এনেকেও খাব প
কিছুমানে মাংসও দি খায় না
অ শুনিছো মাংস খাই বুলি শুনিছো কিন্তু খাই পোৱা নাই
অ মাংসও খাই বোলে
অ এ এইটো মই ভালে নালাগিব যেন পাছো মাংস ফ হয় তিতা লাগিব বমা,
জানো কেনেকুৱা লাগে মই খাই পোৱা নাই যে,
খাই পোৱা নাই ময়ো, অ ', মাছৰ হতি বাৰু ভালেই লাগে খাই।
মই তিতা ফুল পালেও বেলেগকহে দি দেও মই নাখাও আমাৰ আনে নহয় ই, ' অ', ফিচাৰীত আছে। এই কিন্তু আমি আনি, মানে আমি নাখাও মো,
উম্ শুকাই কৰি থৈ দিবিচোন সেয়া ইমান কামৰ বস্তু এইবিলাক। খিনিয়ে আজিকালি বেচে মানুহে,
অ', আমাৰ আনে মালিকে মাজতে আনিছিলে মই, উম', উচৰৰ বৌ এজনীক দি দিব।
অ', মানে বনাই দিব দিবি, অকন বনালে দিবচোন আপোনালোকে, কে, তেনেকে বনাই ফুল খিনি দিলে,, আমাৰ অ', আমাৰ ইয়াত আকৌ, তেনেকে নিদিয়ে আমাৰ বেলেগত আকৌ বাহি, 'আমি যে আছিলো, হেৰি পাঞ্জাৱত, ক'বাত -ক'বাত, তেতিয়া মানে কি কয় হেন্তে নিজে বনাই দি, দিযয়ে মইটো বনাই পোৱা নাই বুলি ক'লে ৰব বনাই কৰি দি দিম বুলি,
অহ, ' হে মই দি দিওঁ আৰু নেখাও বুলি কওঁ যে নেখাও লৈ যাউক বুলি কওঁ আৰু অ', সেইকাৰণে নিদিয়ে চাগে আৰু যদি কলো হয় বোলে মোকো অকন দিব বুলি, অ ', এনে অ', এনে শুকলতি পাতটো খাই পাইছ কিন্তু দেই শুক লতিটো, তিতাটো কম হয়। অহ, এনে শুকলতি পাতটো খাই পাইছো কিন্তু এই তিতা -তিতা ফুলটো আৰু এইয়া হেৰিটো খাই পোৱা নাই শুকুতা পাতটো খাই পোৱা নাই হল, আগতে এদিন। বহুত বছৰ হ'ল। কিন্তু মনত নাইকিয়া হল কেনেকোৱা আছে -ছিলে।
অহ - অহ হৈত মৰা পাতটো সেই পাতকেইটা যে,
অ, ' মই পাত পাহৰি গৈ সেইটো অ', সেইটো আমাৰ ঘৰতে এগাল আছিলে মই মাজতে এগাল, পেলাইহে দিছো। এ, ' আনিছিলো আগতে শুকুৱাইছিলো মানুহে দেখিব- দেখুৱাওঁ আনি শুকুৱাই কৰি থৈ দিয়ে। খাই বোলে সেইবুলি আৰু এদিনে বনাইছিলো এ, তিতা, এইবিলাক খাই নেকি আ বুলি কৈ পেলাই দিছে
অ সেই তিতা মানে সাৰ দিব লাগিব খাৰ দিলে তিতাতো কমিব যে তেতিয়া ভাল লাগে
এই জানো এই হেৰি বিলাকে বনাই খাই বৰ ধুনীয়া অলপ-
অ অ অহ জানো সিহঁতে বহুত বনাই সেইবিলাকে খাই থাকে সেইকাৰণে সিহঁতৰ স্বাস্থ্য ভাল অ সিহঁতৰ সেইকাৰণে বেমাৰ আজাৰ নহয় একো অ তাকেইতো আমাৰ মানুহ বিলাকে বুজিয়ে নাপায় তিত- তহনে আ আমিয়ে আগতে বুজি নাপাইছিলো তিতা তৰকাৰিও যে খায়
হম
এতিয়া ইয়াত আহিহে এইফালে সেয়হে বুজি পাইছো আৰু আকৌ শুকান মাছ শুকান মাছ খাও নে নেখাওঁ
শুকান মাছটো খাওঁ
ম আগতে শুকান মাছটোও নেখাওঁ নহয়। শুকান মাছটো গোন্ধ পালে মথাটো ঘূৰাই যায়। তাৰপৰা এতিয়া ইয়াত আহি পেলাই শুকান মাছটো মানে এই ধুনীয়াকৈ সেহতে শুকুতি বনায় আৰু।
এ এ শুকান মাছটো শুকতি মাছতো নাখাও দেই শুকানৰ শু- শুকতি মাছটো নাখাও মই শুকান মাছটো কেনেকুৱা খাওঁ জানা একদম পাত- ফটিয়াই চাফাটোহে খাও মানে কি আনি কৰি তাৰ কমপ্লিট মাথা চাথা চব এৰুৱাই ফালি কৰি গৰম পানীত ধুই একে একো বস্তু নাথাকে ধুই- কই বিলাহী দি আলু দি অকমান থপ থপকে বনাও আও হে টোহে খাও আমি
অ তেনেকেও বনাই অ তে সেইটোয়ে শুকুতি বনাই আকৌ তেনেকে কে শুকুতি মানে সে আই মাছটো মানে ধুই কৰি ধুনীয়াকে চা গৰম পানী নিমখ পানী দি ধুই সেইটো কথা কোৱা নাই সেইটো শুকুতি বুলি নকয় নহয়
অ সেইটো শুকু তিতাৰ লগত বনাইচোন সেইডালে
অ নহয় নহয় সেইটো কথা কোৱা নাই সেইটোও ভাল লাগে খাই সেনতে বনাই সেনত তৰিকা দি খাই পোৱা নাই কিন্তু সেইটোও ধুনীয়া লাগে খায় কিন্তু আ শুকুতি মানে- কি এই সাৰ দি বনাই মানে একদমম নহৰু আদা জলকীয়া দি মাছটো শুকান মাছটো যেনেকে তই বিলাহী দি বনা সেই- ত চেম সেই মাছ টো ত বিলাহীটোত খালী দিব নালাগে বাকী চব দিবিম এ বিলাহীতটো সলনি টো সাৰ অকণ দি দিবি সাৰ অলপ দি লাই জালুক খৰহকৈ দিব লাগিব আদা নহৰু জালুক সেইখিনি দি পূৰা ভাজি থাকিবি সাৰ অলপ দি দিবি পানী সৰহকে দি দিবি পানী খিনি নাইকিয়া হৈ যাব নহয় মাছটো পুৰা হাতাই দি গুঢ়া কৈ দিবি মানে ধুনীয়াকে তাৰ পৰা সেইখিন একে চাটনি নিচ নামনি যাব গ মানে
অ চাটনি অ চাটনি চাটনি টো কি জানো ন হোটেল এখনত মই পৰঠা খাওঁ আগতে শেষ হো শুকান মাছৰ চাদ দিয়ে সেইকাৰণে সেই হোটেল খনত আমি আগতে অ সদায় পৰঠা খাও মানে গ'লেই পৰঠা খাওৱে আৰু
অ মাছটো ভাল লাগে আকৌ
অ ইমান ভাল লাগে বনাই দিয়ে নহয় ইমান ধুনীয়া লাগে হ সতি বনাই দিয়ে কিন্তু খাই ভাল লাগে
বনাই এতিয়া সেইটো আকৌ তেনেকৈ নবনাই যেনেকুৱা মিক্সিত পিচি দিয়ে বা পাতাত পিছে
অ আমাৰ বোৱাৰীজনীয়ে বনাই আমাৰ বোৱাৰীজনীয়ে বনাই ওচৰ বোৱাৰীজনীয়ে বনাই অহ তাই একদম পচ চাটনি বনাই তাৰ গিৰীয়েকে মোৰ কিন্তু দেখা নাই কিন্তু তাই বনাই
অ অ অ অ সুধিবিচোন কেনেকে মানে মাছতটো ভাজে হেনে এনে কে ভাজি লব লাগিব তেতিয়াহে ন লাগিব
জানো কেনেকে বনাই সেইটো মই বুজি নাপাও উম মই আকৌ সেই বিলাহী এনেহে বনাই খাওঁ এনেই নাখাওঁ
অ বিলাহী দিও ভাল লাগে
অ মাছটো তেনেকে খাও আ লৰাই গোন্ধ বেয়া পায় একদম বনালেই অখা
এই আমাৰ ঘৰতো সিহতি গন্ধৰ বেয়া পায় সিহঁতৰ কাৰণে মই খাব ন গোন্ধটোতে কি বনাই আছা বুলি গালি দি থাকে
অ গোটেই ঘৰটো গোন্ধ ওলাই
ঘৰটো গোন্ধ ওলাই অ এই কিনা টো গোন্ধ ওলাই ঘৰত এটা শুকুৱাই নহয় বেচনী মাছ চগতে চালনী দি জুইত সেইটো একদম নুগোন্ধাই কিন্তু সেইটো ভাল আগৰ দিনত শুকুৱাই এতিয়া জুইতে জুই কোৱা পাই ঠাণ্ডা দিনত বা হেৰি ভাত বনোৱাৰ পিছত জুইখিনি যে ৰৈ যা আঠা খিনিত চালনতে দি মিঠয়া মেচেলি মাছকেইটা আজিকালি আকৌ পাবই টান মেচেলি মাছ
আমাৰ এফালে পায়
পাই নেকি
উম উম সেই বেপাৰী কেইটা মানে আকৌ আমাৰ পুখুৰী পাছৰে পুখুৰী আছো যে পুখুৰী শুইত উম সিঁচি লৈ গলে পায়
অ পুখুৰী ডাঙৰ নে তহত
আহ আমাৰ ডাঙৰ খিচাৰী এটা আছে নহয় মাছ বস্ত ম নে আগতে বানপানী মাছ ধেৰ সোমায়ে আজিকালি বানপানী নোসোমোৱা হলে মাথাউৰি দিলে যে উম এ মাছ বিয়াও বেচে মানে কি মাছ মানে মানুহ নাই যে
আহ অ
ে বেছি দিয়া
অ তেনেকেইে দিয়ে আকৌ আজিকালি
ককাই ভাই গোটেইকেইটাই ভাগ আছে যে পুখুৰীটোত ডাঙৰ ফিচাৰীটো কিন্তু গোটেই কেইটাই ভাগ আছে যে চাৰিটা অ চাৰিটা একেলগে নাই বেলেগ বেলেগ হল কিন্তু সিচাৰিটো একলগে হৈ আছে মাটি খিনি একেলগে চব হৈ আছে যে চাৰিটা অকলে নহয় আমি দুটা পৰিয়াল আছো একেটা ঘৰতে
অ দুটা আছে
ডাঙটো আছে দুই নম্বৰৰতটো আছে আৰু অ বিয়া পাতিলে দুই নম্বৰটো আছে মই
অটনো ডাঙৰ আৰু
অ আমাৰ আমাৰ দুই আহ ডাঙৰ আমাৰ ডাঙৰ এজন আছে ৰিম বেঙত
ক'ত আছে
ৰাৰেং বেংে ৰাং বেংগে
ৰেং বেং
উঠিয় আ তলি
অ কঠাল
অ ডাঙৰ জনন্ততা আ দুই নম্বৰ জ তিনি নম্বৰ জনে আমি আছো অ তিনি নম্বৰ াৰাপ চাৰি নম্বৰ জননে এই সিটো চাইডে আছে পাঁচ নম্বৰ জন শিপাই আ
অ
মানে কি নিজে নিজে ঘৰ বন বনাই ল'লে আৰু মানে চবেই একেলগে থাকিব নোৱাৰে নহয় এটা ঘৰ এটা অত যাক ন অ সেইকাৰণে চবেই নিকি ম ি কিনি ঘৰ বনাই ইয়াতো ঘৰ বনাই কৰি ধুনীয়াক কমপিলট কৰি
অ ইয়াত এতিয়া তুমি দুজন একেলগে থাকে াকিবি নেকি
একেলগে নহয় আমি মানে একেটা ঘৰতে আছো কিন্তু পাৰ্ককেইটা বেলেগ বেলেগ বেলেগ বেলেগকে হক
আহ আহ আহ আহ
ঘৰতটো একেতাই সেই পাৰ্ক পাৰ্ট এক দুটা পাৰ্ট আছে এটা পাৰ্টত ডাঙৰ থাকে এটা পাতৰামি থাকো
চলি আছ ন হ'ব দে অ হ'ব দে উম